হেল্ল'
হেল্ল'।
আহা ভণ্টি নমস্কাৰ ভালে আছা?
উম, উম ভালে আছো। আপুনি?
অ, আছো ভালে আছো আজি দেওবাৰ
উম উম দেওবাৰ আজি। আজিতো চাগে অ ডিউটিও নাই আজিতো চাগে ডিউটিও নাই ন আপোনাৰ?
হয় আজি মোৰ ডিউটি নাই।
অ অ ঠিকে আছে।
শনিবাৰ, দেওবাৰ, নাথাকে আমাৰ প্ৰায়।
অ অ অ অ শনিবাৰেও নাথাকে।
শনিবাৰে আগতে নাছিলে আজিকালি দুটা শনিবাৰত কাম কৰিব লাগে। প্ৰথম শনিবাৰ আৰু তৃতীয় শনিবাৰটোত বন্ধ থাকে।
আচ্ছা, আচ্ছা, আচ্ছা, আপুনি বেংকত কৰে নেকি জব?
না মই বেংকত নকৰো মই মেডিচিন কোম্পনীত কৰো।
অ মেডিচিন কোম্পানীৰ আচ্ছা আ ছা নাই হোৱা ভাবিতো বেংকত বেংকৰ অফ থাকে।
বেংকত ছেকেণ্ড ছেটাৰডে আৰু ফৰ্ড ছেটাৰডেহে বন্ধ থাকে। আমাৰ আকৌ প্ৰথম ছেকেণ্ড আৰু ফৰ্থত থাকে বেংকৰ আমাৰ প্ৰথম আৰু তৃতীয়টো বন্ধ। এনেই গোটেইখিনিতে বন্ধ আছিলে।
অ', অহ', মেডিচিন মানে কেনেকুৱা মেডিচিনৰ
উম', মেডিচিনৰ', অহ', তোমাৰ হেৰি আকৌ', উম', মানে চব ধৰণৰে মেডিচিন', কোম্পানী থাকে যে ', হা', -মো', আহ', -অহ', -উম', মোৰতো গুৱাহাটীত', মই মেডিচিনৰ দুটা ভাগ', ত', কাম কৰোঁ এটা ভাগ হৈছে তোমাৰ হাৰ্টৰ',
হাৰ্টৰ?
অ', হাৰ্টৰ, অ', হাৰ্টৰ, বুলি ক'লে প্ৰেচাৰ',
হাৰ্ট, অ', আচ্ছা', - আচ্ছা', - আচ্ছা', উম',
আৰু', - আৰু', এটা ডায়েবেটিকৰ',
ডায়েবেটিছৰ? উম',
আৰু মই কিন্তু মই', ক', মই কৈলো কৈ লৈছোঁ হা',
উম', - উম', কওক', - কওক',
অ', হেৰিত কি বুলি কয়? এই যে', মই লামডিং, নগাঁও, সেইবিলাক ঠাইত আকৌ', আহ', -আহ', মই বেলেগ', মানে জেনেৰেল ডিভিজন এটা থাকে নৰ্মেল ডিভিজন', শুনা পাইছা? হেল্ল', হা', সি তাতেও মই কৰোঁ', হয়', মই তাতেও ক', আৰু ৰাতি', তাৰ পৰা কাম বুলিবলৈ', এই হেৰি কৰিলোঁ',
উম',
ৰাতিপুৱাৰ পৰা মই', অ', এই ওলাই গলোঁ, ৰাতিপুৱা উঠি কাপোৰ ধুলোঁ',
অ', -অ', -অ',
উম', বহুত কাপোৰ ধুলোঁ, খালি বৰষুণৰ কাৰণে নো', ধুলোঁ, ইয়াৰ পিছত কাপোৰ বিলাক ধুই, আহ', ওলাই গলোঁ মই, ত', কাপোৰ ধোৱা মানে মেচিনতে ধোৱা হয়তটো আৰু কৈছিলোঁ নহয় তোমাক', আৰু এনেকে ধুই মেলি উ', অ', ওলাই গলোঁ ওলাই', ত', ওই', লগৰ লগত চাহ খালোঁ মেলিলোঁ বহিলোঁ',
অহ',
এনেকে বহুত সময় তাতে পাৰ কৰিলোঁ',
উম',
ইয়াৰ পিছত আহি গলোঁ',
উম', ঠিক আছে, এতিয়া', লাঞ্চ কৰিলে? উম', উম', আজি', কিহেৰে খালে ভাত?
আজিও নিৰামিষ',
অ', - অ', - অ',
এ', মাছ মাংস খাবও মন জোৱা নাই',
উম', - উম', হয়', - হয়', কেতিয়াবা আৰু এ', -যে', -এ', -যে', -এ', গৰমৰ কাৰণেও', হুম হুম,
সেইটো বুলি নহয় পৰহি ৰাতি পৰশ খালো। লগৰ আহিছিল যে',
অ', - অ', - অহ',
কালি থাকি। আহ থাকিলে অলপমান থাকি গৈছিলে সেটো কালি ৰাতিপুৱা খালো।
অ অ অ,
তাৰপাছত আজি কালি ৰাতি নিৰামিষ খালো আজিও নিৰামিষ খালো।
অ অ ঠিকে আছে।
এনেই, হা চিকেন আনি থোৱা আছে মোৰ ফ্ৰিজত আছেই। বহুত সোপা আছে মাছো আছে কিন্তু খাব মন যোৱা নাই।
অ এই এনেকুৱা উম হয় এনেকুৱা গৰমত আৰু পানী পানী এনেকুৱা পইতা ভাত, এ নালাগে দালি পাতা আলু পিটিকা। দালি বতা আলু পিটিকা আৰু আমৰ আচাৰ।
ভাল লাগে অ অ বহুত ভাল লাগে।
আৰু পাপৰ হ'ব লাগে চাইদত নহ'লে,
হা পাপৰ পাপৰ পাপৰ ভাজাটো বেছি ভাল লাগে পুৰাটোতকে।
উম পুৰাতো ভাল নালাগে পুৰা তো মই,
উম ভাজাতো হে তেজ পাও আৰু পাপৰ বোৰৰ ইয়াৰে। পাপৰ ইয়াৰে পাপৰ খিনি মই ইমান তেজ নাপাওঁ। অ হাপলংৰ পাপৰ পাই কিছুমান সেইবোৰ বেছি টেষ্ট লাগে।
অ
আপুনি খাই পাইছে নে তাৰে।
মোৰ খাই পোৱা নাই তাৰে হাফলংৰ, খাই পোৱা নাই মই হাফলং গৈ থাকো কিন্তু জাতিংগালৈকে যোৱা নাই।
অ জাতিংগাৰ সি তাইৰ পৰা যোৱা নাই ন।
নাই ন জাতিংগাটোৱে দেখা নাই ক'ত পাতনি তুমি গৈছা।
উম উম মই পাইছো জাতিংগাৰ, অ অ মাহী মামাহত জাতিংগাই ব্ৰিজটো যে।
ইমান তোমালোকৰ নিজৰ মামা আছে নিকি তাত।
উম উম নিজা,
মা মাৰ ভাগৰ।
অ অ মাৰ ভাগৰ মাৰ মাৰ মাৰ ঘৰ তাতেই হয় হাফলংতেই।
হাফলং হা,
উ উম উম,
বহুত লাকি নহলে হাফলং টো বহুত ধুনীয়া চহৰ।
উম ভাল লাগে তাতে বহু তাৰে জাগা খিনিও ঠাণ্ডা ন।
অ মই হাফলংত কি কৰো অ যাও নহয়।
অ
গৈ মেলি কাম চাম কৰি মেলি এই তাতে তামোল বহুত পলিথিনত বিকি থাকে। ঠাণ্ডা দিনত গ'লে ঠিকছে তামোল খাওঁ হাফলংত,
অ অ,
আৰু বজাৰখন আছে না হাফলংৰ বজাৰখন যে। সেই মাইকী মানুহ বিলাক যে ব কিবা কিবি বিকি থাকে।
মাইকী মানুহবোৰেই বেছিকে বেচে।
তাতে পুৰা ঘূৰি থাকো মই।
অ, হাফলঙং যাই থাকে নেকি আপুনি?
না না না মই এক বছৰ মান যোৱা নাই।
আ আপুনি গ'লে কি বাছে বাছেৰে যায় নেকি।
না, না মই ট্ৰেইনত যাওঁ।
ট্ৰেইনত
মই এনেকে যাও কাঞ্চন কাঞ্চনজংঘাখন যায় যে।
অ, অ, অ।
অ, মই কাঞ্চনজংঘাখনত যাওঁ।
এ লামডিংৰ পৰা
ৰাতিপুৱাই পাই যায় আৰু মই আগতে বাছতো গৈছিলো। বাছত মানে হেৰি থাকে, তোমাৰ এই যে হেৰি বাছ অ কি বুলি কয় অ চুমু বিলাক যে থাকে চুমু।
অ-অ চুম', চুম'।
চুম' পোৱা যায় হা। এই সেইবিলাকত গ'লে তোমাৰ আ মানে একদম মাইবং মাহুৰ হৈ যায় লাংটিং অ অ, বহুত ভাল লাগে আৰু কিন্তু অলপ ভয় লগা টাইপ। মানে যদি তুমি অ বাছত বা আ এই চুম' বিলাকত গ'লে লেফ্ট চাইডে খিৰিকীৰ কাষত বহিলে এনেকে তললৈ চাই দিলে মানে ওচৰতো দেখা নাপাওঁ যে। খিৰকিৰ পৰা ই ইমান তলত এনেকুৱা ভয় লাগে।
উ মানে তলত মানে? কিয়া কিয় মানে ভয় লাগে তলত?
খি খিৰকী কিনাৰত বহিছা নহয়
অ।
খিৰকিৰ কিনাৰত বহিলে তুমি একদম মানে লেফ্ট চাইডত বহিলে তলৰ চাইডৰ খিনিতো চকাৰ ফালৰ খিনি দেখা নাপায়।
অ-অ।
আ আৰু খিৰিকীৰ পৰা চালে অলপ আগলৈ লেফ্ট চাইডে যদি চাই দিয়া তোমাৰ পাহাৰৰ চাইডে চাইডে গাড়ীবিলাক যায় নহয়।
অ-অ, অ-অ-অ-অ।
আৰু তাতে বহুত লেণ্ডশ্লাইড হৈ থাকে।
উম নে হৈ থাকে, হৈ থাকে। বহুত, বহুত হৈ থাকে। ৰাস্তাবোৰ ভাঙি যায়।
হেৰি বিলাক ভালে লাগে বাৰু। এই তোমাৰ তাৰ্নেল বিলাক আছে যে দীঘল দীঘল।
অ-অ-অ তাৰ্ণেলবোৰ অ, অ।
অ। ভাল ভাল লাগে। মই এনেই মাইবঙো গৈছো, লাংটিং গৈছো আৰু কি কি আছিলে ঠাই বিলাক ইমান নাজানো। মাহুৰ সেইবিলাক গৈছো বাৰু।
অ, অ।
আৰু এনেকে হাফলঙৰ পৰা আকৌ ট্ৰেইনত গ'লে ষ্টেচনৰ পৰা নিউ হাফলং ষ্টেচনৰ পৰা আকৌ বহুত উঠি আহিব লাগে নহয়। আ নিউ হাফলং ষ্টেচন ষ্টেচ ষ্টেচনটোত ৰখি কিবা কিবি বিকি থাকে। তাতেও খাওঁ কেতিয়াবা।
অ-অ-অ-অ।
আৰু কিন্তু তাতে এটা কথা তাতে ভাড়া বহুত লয়।
অ উম উম লয় লয় বহুত লয় আৰু আ- আমাৰ সেইখিনি লৱাৰ হাফলঙৰ পৰা নিউ হাফলং ষ্টেচনলৈটো লয় বহুত লয়।
বহুত লয়, বহুত লয়। তোমালোকৰ কোনখিনিত পৰে?
এইখিনি লয়া হাফলং
অ মানে কোনখিনি লৱাৰ হাফলং ঘৰ নেকি?
উম উম উম আগতে পুৰণা ষ্টেচনটো আছিলে ন। তাতে উম আগতে পুৰণাছ ষ্টেচনটো থাকোতে ভাল আছিলে আৰু ওচৰৰে ওচৰতে হৈ যায় এতিয়াতো বহুত দূৰ হৈ গৈছে।
বহুত দূৰ হৈ গৈছে তাতে নেপালী মানুহ বহুত আছে।
অ অ বহুত আছে তাতে।
অ আসমীয়া মানু্হ আছে নিকি তাত।
অসমীয়া মানুহ গম নাপাওঁ। আছে পাই তাত নে নেপালীয়ে বেছি।
লে আছে চাগে।
অ মানে আমাৰ মাহতেতো নেপালীয়ে হয় ন।
অ সেইটোৰ কাৰণেই হা
অ।
তাতে নেপালী মানুহ বহুত আছে।
উম নেপালী মানুহ তাততো নেপালী মানুহয়েই বেছি সেইখিনি জেগাত।
মই মই মানে বহুত হেৰি এটা চিন্তিত এনে এটা তাতে শুনিলো আৰু। এই নেপালী মানুহ এজন মানে এটা ডাঙৰ ঘটনা আৰু।
অ অ অ।
অ মানে ঘটনা মানে এনেকুৱা মানুহজন ইয়াতে আছিল পুখুৰীত আছিলে আগতে হা। মানুহজন অলপ মদ খাইছিলে আৰু আমি সৰু আছিলো আমাক খুব মৰম কৰে, তেওঁ উকিল আছিলে এডভকেট আছিলে হা। নেপালী মানুহ তাৰপিছত আমাৰ লগত খুব ভাল মদ ছ- খাই আহিলেও ভালকে কথা পাতে কিবা কিবি মানে কথা কৈ থাকে শুনো আমি ইয়াৰ পিছত সি ভায়েকক লৈ আহিলে। ভাইকক লৈ আহিলে ইয়াতে পঢ়াবৰ কাৰণে বি বৰুৱাত পঢ়ে ভায়েকে।
অ অ।
ইয়াৰ পিছতে নাই আৰু আমি সেইটো ৰুম এৰিলেও মেল- কিলো এনেকে গ'ল আৰু হাফলঙত গৈ হাফলঙত কৈ এদিনটো দোকান এখনত মানে মিঠাইৰ দোকান এখনত ল'ৰাটো ৰখি আছে। মই ভাবিছো এইটোতো দে সি অম অম দাদাৰ এইটো ভায়েক মই চিনি পাইছো আৰু। বহুত বাৰ দেখা নাই ইমান কথা পতা নাই ভাইকৰ লগত পিছত মই গৈ মেলি পা- ছিলো আপ- তোমাকতো চিনাকি চিনাকি লাগিছে তুমি গুৱাহাটীৰ নেকি কলো নাই নাই মোৰ ইয়াৰে হয়। মই গুৱাহাটীত আছিলো বুলি। ক অ তোমাৰ দাদা মোক নহয় জানো হয় হয় আপুনি চিনি পায় নেকি কৈছে অ পাওঁ। পিছত কলে এই কেনেকুৱা তেওঁৰ খবৰ তেতিয়া ক'লে ই তেওঁ ঢুকাই থা ঢুকাল নহয় বোলে যোৱা বছৰে। এনেকে ক'লে আৰু বহুত বেয়া লাগিলে। অ মানে তাতে চিনি পালে